হেল্ল'।
অ' কি কৰি আছা?
সেই এনেই বাগৰি আছো। তুমি কি কৰিছা?
মই আকৌ আজি দিনটো শুলো এতিয়া অলপ উঠি পেলাই এনে বহি আছো আৰু এতিয়া বাহিৰতে।
অ' অ' এ ঘৰতে থাকি থাকি বেয়া শুইছা আৰু ন।
উম আজি কেইদিন পুৰা শুইছো, টোপনি পুৰা একেবাৰে মই হেৰি কৰি লৈছো, ক্ষতি হোৱা খিনি পুৰাই লৈছো।
ভালে কৰিছা পুৰাই ল'বই লাগে কাৰণ উ আৰু টোপনিটো ক্ষতি কৰাও বেয়া নহয় স্বাস্থ্যৰ কাৰণে।
অ' সুদে-মুলে একেবাৰে উচুল কৰি দিছো এইকেইদিনত।
ভালেই কৰিছা। মই বোলো কি কৰি আছা এনেই খবৰ এটাকে লওঁ ফোন এটা কৰি।
অ' ভালেই কৰিলা।
উম। মই মানে আজি এনেই অলপ ওলাই গ'লো। এ আজি ৰ'দেই দি আছে পুৰা।
অ' আমাৰ আজি অলপ ঠাণ্ডা।
উম অ' এতিয়া অকমান। গৈছিলো আজি ভাগিন টোকে ইস্কুলত থব গৈছিলো।
অ' অ'
সৰু ল'ৰা-ছোৱালী অকলে অকলে পঠাবও নোৱাৰি নহয়।
বুজিছোঁ।
সেইকাৰণে তাক বোলো থবলৈ যাওঁ। সেইদিনাখন গৰমতে সি বমি কৰি দিলে একদম ইস্কুলতে। গা বেয়া লাগি গ'ল হ'বলা। সৰুবাত ছাবোৰৰ ভয়ো লাগে এইবোৰৰ ক্ষেত্ৰত। সি নাৰ্চাৰী হে।
অ' একেবাৰে অকনমানি। সেইকাৰণে সি মানে সহ্য কৰিব পৰা নাই।
উম, চাৰি বছৰ হ'ল তাৰ হৈছেহে চলি আছে মানে।
অ' অ' অ'
উম। ছোৱালীবোৰ আজিকালি ইমান পঢ়া শুনাৰ ভিৰতো বাঢ়ি গৈছে। এতিয়া ভয়ে লাগে মানে উম সোনকালে দিব ভয়ে লাগে। মানে সিহঁতক বেগতটো যে বেচেৰা বিলাকে দাঙিবই নোৱাৰে সেই ইমান দুখ লাগে দেখি।
কিবা এটা নিয়ম কৰিছিলে বুলি শুনিছিলো বিদ্যালয়বোৰত বোলে কিতাপবোৰ বোলে থৈ যাব দিছিলে। অ' যেতিয়া মানে যায় বিদ্যালয়লে কিতাপ বোৰ দি দি দিয়ে বুলি শিক্ষকসকলে এনেকে শুনিছিলো কথা এটা। কিমান দূৰ সঁচা মিছা নাজানো কাৰোবাৰ মুখত শুনিছো। লো‌ পিছে পিছে কথাটো।
উম। নাই মই মানে এতিয়া আমাৰ ঘৰতে আছে ন মানে বিদ্যালয় যোৱা ল'ৰা ছোৱালী তেনেকুৱা একো পোৱাই নাই দেখোন সেনেকুৱা নকৰে
অ মোৰ মাজতে এই কথাটো শুনিছিলো মান কাবাৰ মুখত
উম উম এনে কলে চাগে হেতি উম মানুহক সকাহ দিবৰ কাৰণে মিছা সকাহ
হ'ব পাৰে
নোৱাৰি দিয়াচোন মানে বিজ্ঞানৰ কিতাপ কেইখন অংকৰ কিতাপ কেইখন কিমান ভাৰী ভাৰী সেই দুখনতে মানে বেগটো ভৰ্তিয়ে
টো আমাৰো চৈধ্যটা চাবজেক্ট আছিল সেই সৰু সময়ত নিধী শিক্ষা পৰা আদি কৰি নেওতাৰ পৰা আদি কৰি
উম আৰু কিতাপ নিবই লাগিব বাধ্যতামূলক
অ নিনিলে মানে হে আঁঠু কঢ়াই কাণত ধৰাই ৰাখিছিলে
উম বৰ মানে খঙে উঠে বহি কিতাপ লগত নিবই লাগিব পাতল বহি নিব নোৱাৰিব পয়সত্তৰ টকীয়া বহিহে নিব লাগিব তেত
অ এনেকুৱাও নিয়ম বান্ধি দিছে নেকি
নহয় আমাৰ দিনত আছিলে কিন্তু মানে ডাঙৰ ডাঙৰ বহি লাগিব অংকৰ কাৰণে
অ সেয়া কৈছিলে বাৰু অংক বিজ্ঞান বোৰৰ কাৰণে বাক বাকী বোৰ বাৰু হেৰিয়ে নিছিলোঁ সৰু বহিয়ে নিছিলোঁ
হয় দিয়া কম নিও নে পানী বটলটো থাকিব লাগিব
টিফিন টো নিবই লাগিব বাধ্যতামূলক টিফিন নিনিলো আকৌ ঘৰত কমপ্লেইন দিছিলে ডায়ৰীখনতে লিখি পথিয়া দিয়ে টিফিন নাই অনা।
হয় দিয়া আমাৰ একেই সোপা মানে তথাপিও মানে আমি বাৰু যি কষ্ট পালো পালো ল'ৰা ছোৱালী বিলাক দেখিলে আজিকালি বৰ দুখ লাগে
সেয়া হয় বাৰু
আজিকালিতো অলপ বেছিয়ে হৈ গৈছে কিতাপৰ মানে
আৰু আজিকালি মানে নম্বৰ শতাংশৰ কি ক'ম মানে একদম ভয়ে লাগিছে মোৰ স্পত এডমিশ্যনৰ লৰা ছোৱালীবোৰ অহা ছাত ছাত্ৰ ছাত্ৰীবোৰ ইমান কষ্টতো হৈছে গৰমত সেইটো বেলেগ কথা ইমান বে বেছি বেছি শতা পাৰ্চেন্টেজ পোৱা ল'ৰা ছোৱালী যে চিট নাই পোৱা সেইটো যে কিমান ডাঙৰ কথ থা আজিকালি ইমানেই মানে, এইটোত
হয়, দিয়া, চব মানে কম্পিটিচন হৈ গৈছে, আজিকালি মানে শিক্ষাটো
চবতে প্ৰতিযোগিতা, শিক্ষাত অলপ বেছিয়ে হৈছে প্ৰতিযোগিতাটো যে।
হয় দিয়া। একদম ভয়ে লগা হৈছে আৰু আজিকালি মানে, কম শতাংশ হলেই মানে যেন একো মানে মূল্যই নাই মানুহ নহয় আৰু।
চিট পাবলে দিগদাৰ, একেবাৰে নাপায়েই, আৰু নব্বৈ শতাংশ পোৱা, ল'ৰা ছোৱালীও মানে পোৱা নাই আৰু চিট এনেকুৱা হৈছে।
হয় দিয়া।
আপুনালোকে এইটো কি কাৰণে হৈছে জানানে, ল'ৰা ছোৱালী বোৰে মানে এনেকুৱা কৰিছে। কলেজত যে অপচনত ৰাখে যে, এক নম্বৰ, দুই নম্বৰ এনেকে যে ৰাখিব দিয়ে যে, তিন নম্বৰ। তাহাতি মানে দুই নম্বৰ, তিন নম্বৰত ৰাখে সেখন কলেজ, সেইকাৰণে কলেজ জেও কি কৰে ফাৰ্ষ্ট লিষ্টত তাহাঁতৰ নামটো নাহে তাৰপিছত সে এতিয়াও স্পট এডমিচনত ধেৰ কষ্ট কৰিবলগীয়া হয়, এনেকুৱা ল'ৰা- ছোৱালীবোৰো খেলি মেলি কৰিছে তাহাঁতি নিজেও বুজি পাব লাগে, জানিব লাগে আৰু ইমান খিনি হয় নে
উম উম।
এতিয়া অপচনত নাথাকিলে বোলে এতিয়া ইমান ভিৰ দেখ খি দুখ লাগি গৈছে, আজিকালি যে আমাৰ সময়ৰ আমাৰ যিখিনি ল'ৰা-ছোৱালী হব নহয়, তাহাঁতি মানে এইটটি শতাংশ ন নাইনটি শতাংশ নাপালে মানে
উম, নিজৰ কাৰণে মানে হৈ গৈছে আৰু মানে আৰু নিজৰ কিছুমান আজিকালি ল'ৰা-ছোৱালীবোৰ অকমান মানে বেছি জনা দেখাব গৈ মানে নিজৰ বিপদ নিজে চ পাই লৈছে আৰু তেনেকুৱা
সেইটো হয় বাৰু আমাৰ সময় লৈ কে মানে এতিয়াই এনেকুৱা হ'ল আৰু অলপ দিনৰ পাছত আৰু কোনো চিট নাপায় আৰু এই মানে ষাঠি শতাংশ বা পঞ্চাশ শতাংশ পোৱা বোৰৰ মানে একো ভেলুৱে নাইকিয়া হৈ যাব।
উম হয় দিয়া।
ছিক্সটি, লাষ্ট মানে ষাঠি শতাংশ খিনিয়ে যি চিট পাইছে আৰু। তাৰপিছৰ খিনিতো এচ টি, এচ চি খিনি অলপমান
আৰু এচ টি, এচ চি কাৰণেহে ষাঠি শতাংশটো মানে এ মানে হেৰি কৰে আৰু।
অ' জেনেৰেল কাষ্টৰ মানে ভুলতো ভাবিবই নোৱাৰি। একদম মানে তাহাঁতি একেবাৰে
সেয়েহে তোমাৰ তোমাৰ কি কাষ্টৰ হয় ন, বৰুৱা কি কাষ্টৰ হয়?
উম, আমি অবিচি।
অ' অবিচিও বহুত অসুবিধা হয় তথাপিও অবিচিয়ে অকমান হলেও পায়েই। জেনেৰেলৰ মানে, জেনেৰেলে মানে কয় আৰু যে আমি কিয় জেনেৰেল কেটেগেৰীত জন্ম পালো, আমি মৰি যোৱাই ভাল আৱ তেনেকে কয় সিহঁতি। বেয়াও লাগে, কমো কি আও বোলো। মোৰ লগৰ ছোৱালী এজনী জেনেৰেল কেটে গেৰী হয়, তাই একদম মোক মানে বহুত মানে কৈ থাকে আৰু মই তাইক কওঁ আও ঐ মোক বোলো এইবিলাক নকবি দেই, আমাৰ দুজনী বোলো পাৰ্চেন্টেজ একেই।
অ' তোমাক এই মই ভিডিঅ' এটা দিছো চোৱাচোন।
উম উম ঠিক আছে।
এয়া মানে হেৰি এইকেইদিন এ এডমিশনৰে ভিডিঅ' এটা পঠিয়াইছিলো। ৱাটছেপতে লিংকটো দি দিছো তোমাক মই।
উম হয় দিয়া। চালো ভালে লাগিছে, উম চালো চালো।
মই দেখাম বুলি ভাবি আছিলো এই কেইদিন।
উম মানে ওপৰতে নটিফিকেশ্যন তাতে চাই দিব পাৰি যে।
অঁ।
সেইকাৰণে। তাকে আৰু এতিয়া বাকী খোৱা বোৱা কি কৰিলা আজি ৰাতিপুৱা পা।
এ ৰাতিপুৱা হেৰি খা ভাতে খালো তাৰ পিছত এতিয়াহে ভাত-চাত খোৱা নাই।
উম, উম, হয় দিয়া। মই তাকে, খালো ভাত কেইটামান খাই কৰি লৈ
অঁ।
এতিয়া অলপমান এনে ৰেষ্ট কৰি আছো আৰু বাগৰি আছোঁ।
অ', সেয়ায়ে আৰু
উম।
মানে এবাৰ ভাত খাই দিয়াৰ পিছত আকৌ খাব মন নাযায়।
উম, হয় দিয়া সেইটোও হয়। আকৌ গৰমত মানে বেছি খাব মন নাযায়।
অঁ।
হয় দিয়া, গৰমত পানী খাই থাকিবই মন যায়।
সঁচাকে, এইগিদিন ইমান কেনেকুৱা লাগিছে গা। আহ, এইগিদিন বাও মই শুইছো মোৰ বাৰু ভালে লাগি আছে মনটো।
অ। এ মোৰ আকৌ কি হৈছে টোপনিও নাহা হৈছে, মানে টোপনি আহে নাহা নহয়। কিনো মানে মই শুব পৰা নাই। টোপনি গুচি নাযাওঁগৈ। ৰাতিহে কিনো টোপনিকণ ভালকৈ যায়, পুৰা একদম আঠটা বজাতহে খাৰ পাওঁ আৰু চকুকেইটা খোল খায়। কিনো মানে দিনত কি হৈছে, মোৰ টোপনি নাহা হৈছে।
অ', হয় কেতিয়াবা এনেকুৱা। মোকো আজি মাই ক'লে ল জানো মাক মই দেখাই নাই, হাৰ পাইছো তাৰপিছত মাক ক'ত গ'ল বোলো।
আছে হ'বলা কিবা কৰি নাইবা ক'বা কামত কিবা যাব পাৰে কৰ'বাত।
অ হ'ব পাৰে, মোৰ যে চিন্তা হৈ আছে জানা মোৰ কাইলে মানে একজাম এটা আছে মই এডমিতখন উলিওৱা নাই বেলেগ এজনক দিছো। কিন্তু তেওঁ মানে চোৱাই নাই মেছেজটো, মোৰ মানে ভয়ে লাগিছে আৰু আছেও আছে
কিবা।
মই ফ'ন কৰিয়ে ক'লো বাৰু, দি দিয়া হোৱাটছএপত বুলি ক'লে। তাৰপিছত এতিয়ালেকে চোন চোৱাই নাই।
অ', নাই তুমি আকৌ এবাৰ এনেকে কৈ দিবা, নহ'লে এতিয়া চব মানে নিজৰ নিজৰ কামত ব্যস্ত থাকিব পাৰে ন।
সেয়া হয় বাৰু, মোৰ বেছি খং উঠিলে নিদোয়ে।
অ', হয়ো আচলতে, এ মানে লোকক অকমান তেল মাৰিব আমি ভাল নাপাওঁ, কিন্তু তথাপিও কেতিয়াবাতো মানে উপায়হীন আও, উম। আৰু গৰমটোত যাবলৈও ইচ্ছা নাযায়। হয় দিয়া। তোমালোকৰ ঘৰৰ পৰা মানে টাউনলৈ কিমান মান দূৰ হ'ব?
এই ওচৰতে দুই মিনিট লাগিব মই
অ', অ'। তথাপিও মানে দুই মিনিটৰ কাৰণে ওলাই যাবলৈও মানে এলাহ।
অকলে-অকলে ওলাই যাব মন নাই যোৱা, চোৱা আকৌ কাপোৰ পিন্ধা
হয় দিয়া, সেইটো হয়। মানে খোজকাঢ়িয়ে যাব পাৰি তোমালোকৰ পৰ ওচ
অ', খোজকাঢ়ি গ'লে সেই পাঁচ মিনিট আৰু।
অ', অ'।
ওচৰতে হলেওনো কি হ'ব, অকলে অকলে ওলাই এ এটা কামৰ কাৰণে সাধাৰণ এটা প্ৰিণ্ট আউট এখনৰ কাৰণে কাপোৰ-কানি পিন্ধি ওলাই গৈ একেবাৰে মন নাযায় মোৰ।
হয় দিয়া, আৰু লগ নহ'লে অকমান অসুবিধা লাগে বাৰু।
অঁ সেই দুই মিনিটৰ কাম বাৰু হ'লেও।
উম, উম, তাকেতো। উলাই কৰি থাকিব উম হ'ব দিয়া নহ'লে হা! উম, ঠিক আছে।
উম।